হেল্ল। হেল্ল', অ, এইবাৰ টপিকটো হ'ল দৈনন্দিন জীৱন।
ঠিক, আমাৰ দৈনন্দিন জীৱনৰ বিষয়ে তুমিওতো কৈ দিয়া অলপ, তোমাৰ কেনেকুৱা চলে?
অ, এতিয়াতো যেনিবা গৰম বন্ধ চলি আছে।
হম।
ঘৰতে আছোঁ। ৰাতিপুৱা হয়, ঘৰত গৰম বন্ধ দিনা কাৰণে অলপ দেৰিকে উঠো বাৰু ঘৰত থাকিলে। আঠটা বজাত উঠিলোঁ। উম, হম, আঠটা বজাত উঠিলোঁ।
হয়।
উঠি লৈ ফাৰ্ষ্টততে ব্ৰাছ কৰি কেনে অলপ, এনে অলপ ব্ৰেকফাষ্ট কৰিলো কিবা- কিবি। খালো, আমাৰ ঘৰত কুকুৰ এটা আছে। পেণ্ট ড'গ উম, ৰিকি
ৰিকি?
ৰিকিৰ লগত অলপ খেলিলো, তাক অলপ ওলাই নিলো। তাৰপিছত দুটাই আমি, ব্ৰেকফাৰ্ষ্ট আমি গোটেই কেইটাই ব্ৰেকফাষ্ট কৰি কেনে অলপ টাইম মোবাইল চাম
অ, দুইটাই মানে সেই কুকুৰটোও চাই?
অ, শুই থাকে সি, মানে গোটেই কেইটা আমি ব্ৰেক ব্ৰেকফাষ্ট কৰাটো বুলি কৈছো, সিওতো ব্ৰেকফাষ্ট কৰে।
অহ, অহ, শুনিছো শুনি আছোঁ তাৰ পিছত?
অ', তাৰ পিছত অলপ মোবাইল চাই কেনে লৈ মায়ে ভাত বনোৱা বনোৱা হ'লে কেতিয়াবা মই বনাওঁ ভাত গা পা ধুই লৈ।
অ'।
কেতিয়াবা যদি মই নবনাওঁ মই মানে যদি গা নোধো মায়ে বনাই। মায় বনোৱাৰ পিছত মই গাটো ধুই আহো আহি কেনে ভাতকেইটা খাওঁ। খাই লৈ অলপ অলপ কাম কৰোঁ কিবা কিবি।
মোৰ মানে ঘৰতে বনাই মানে মাৰ অলপ হেল্প কৰি দিয়া নেকি?
অ', এনেকুৱাই আৰু গাৰ্ডেন আছে আমাৰ বহুত ডাঙৰ গাৰ্ডেন এখন আছে ঘৰত।
ৱাহ, ভালে দেখোন এই।
তাৰপিছত গাৰ্ডেনিং কৰোঁ।
ঐ তোমালোকৰ ঘৰ সেইটো তোমালোকৰ ঘৰতো গৈছিলো ন' মই?
অ', পিছফালে গাৰ্ডেনখন দেখা নাই?
অ', পিছফালে নাই দেখা নাই মই।
অ', আগফালেওটো আছে ইমান ধুনীয়া ডাঙৰ।
মানে আগফালতটো সেইটো আগফালটো ক'ত ডাঙৰ হয়টো সৰুৱে যাব সেইটো।
ডাঙৰে।
ঠিকে কেনে সেনেকুৱাই পিছফালে গম পোৱা নাই গাৰ্ডেনখন আছে। গাৰ্ডেন আছে বুলি ভালে গাৰ্ডেনিং তোমাৰ হবি নেকি?
নাই হবি নহয়, কিন্তু গাৰ্ডেনিং কৰি ভাল পাওঁ।
অ', ভাল পোৱা, নাই ঠিকে।
তাৰপিছত
কিত
গাৰ্ডেনিং কৰি লৈ কিনে আহি হাত ভৰি ধো। হাত ভৰি ধুই লৈ আকৌ অলপ ৰেষ্ট লব ৰেষ্ট লওঁ মোবাইল চাওঁ মানে।
মোবাইল চোবাই চোৱা।
হম, তাৰপিছত মোবাইল চাই কেনে তাৰপিছত অলপ সন্ধিয়া অলপ মোৰ ভন্টিৰ লগত ওলাই যাওঁ। এনে ওলাই যাওঁ কেতিয়াবা কিবা খাই আহি খাই আহো নহ'লে কেতিয়াবা আহি কেনে ঘৰত বনাওঁ।
মানে ঘৰতে মানে কিবা বনাই লোৱা আৰু খোৱাৰ কাৰণে।
হম, হম।
মানে ঘৰতে খোৱা-খোৱা কাৰণে বনাই আৰু নাচ
হুম, হুম, হুম।
মানে খানা বনাব পৰা?
পাৰোঁ, পাৰোঁ।
অনলি ইণ্ডিয়ান কি বেলেগো পাৰা অলপ চাইনিজ থাইনিজ?
মোক যদি কোৱা বোলে এনেকুৱা এনেকুৱাটো বনাই দিয়াচোন এনেকুৱা এটা বস্
হয়, ভেজ ন'ন ভেজ চব।
চব।
ভালে দেখোন তেনেহ'লে মানে খোৱালৈ কোনো টেনচন নাই নেকি? নহয় তাকে খোৱা লোৱাবোল টেনচন ন নাই তেনেহ'লে। মানে যদি কিবাটো খাবলৈ ইচ্ছা যায় বা এনেকৈ ৰেচিপি - চেচিপি চালে নিজে বনাব পাৰা তুমি।
হুম, হুম।
অ।
তাৰ লগতে কথা, মই যদি ইচ্ছা যায় মই চব বনাই দিম।
সেইটো বিশ্বালে কথা, এতিয়া ইচ্ছাটো যায় নে নাই সেইটো কোৱাচোন? মানে কিমান পাৰ্চেণ্ট যায় কিমান পাৰ্চেণ্ট নাযায়?
উম, হুম, হুম ইচ্ছাৰ লগতে কথা বাৰু, আহিবা কেতিয়াবা মই বনাই দিম।
ঠিক ঠিক, হব মজা কিবা এটা বনাবা খাওঁ খোৱা - লোৱাৰ কাৰণে, এ নিশ্চয় যাম।
উম, তাৰ পিছত আৰু সন্ধিয়া বনাই কেনে, আমাৰ কুকুৰটোকো দিলো।
উম হু।
তাৰ পিছত মাহঁতকো দিলো, পাপাহঁতক দিলো দিলো, মোৰ ভণ্টি
অ, ভণ্টি ভন্টিজনি।
উম ভন্টি। তাৰপিছত আকৌ তাৰপিছত অলপ টাইট পঢ়ালো মোৰ ভন্টি। দে আছ
ভণ্টিক তুমি মানে নিজে পঢ়াই দিয়া?
অঁ।
অতো ভাল ভালে দেখোন, ত তো ভন্টিজনী কোন ক্লাছত এইবাৰ?
মোৰ ভণ্টীজনী এবাৰ ক্লাছ নাইনত।
নাইনত অত ঠিকেতো নহ'লে, ভালে মানে সেইটো সৰু মানে নিজৰ ভাই ভাইটি ভণ্টিক মানে পঢ়াই চোৱাই দিব লাগে মানে ভাল ভাল কথা এইবিলাক।
উম, হুম।
উম।
তাৰপিছত কি কৰ
হা?
তাৰপিছত কি কৰা?
তাৰ পিছত ধৰা হ'ল তাইক পঢ়োৱা হোৱাৰ পিছত মই ভাতকেইটা বনাও গৈ কেনে।
হুম।
ভাতকেইটা বনাই লৈ উম, ভাত পানী মই ঘৰত থাকিলে ময়ে বনাওঁ।
অ, ঠিক-ঠিক।
উম, বনাই লৈ কেনে, ভাত পানী খাই তাৰ পিছত আকৌ গৰমৰ দিনত গাটো ধুই আহো গাটো ধুই আহি কে না উম।
ৰাতি গা ধুলে মানে কিবা প্ৰব্লেম নহয় নেকি বেমাৰ - চেমাৰ কিবা?
নাই গৰমত আৰু মোৰ বাৰু ইমান জলদি ইমান বেলেগ বেমাৰ নহয়।
অ।
তথাপিও মানে এনেকুৱা হেৰি থাকে না ৰাতি মানে লেট চে লেট কৰি মানে গা পা ধুলে ত মানে মোৰ ঠাণ্ডাৰ প্ৰব্লেম এটা আছে মানে এলাৰ্জি টাইপ ত ৰাতি লে চেক গাটো ধুলে মানে হৈ যায় কেতিয়াবা-কেতিয়াবা অলপ চৰ্দি টাইপৰ। আহি যা লাগিলে বেয়াকে লাগে মানে-
আচ্ছা আচ্ছা চাইনিজ আছে মানে।
তাৰ কাৰণে ৰাতি চাতি ই নহয় মানে বেছি ই বেছি টাইম হোৱা নাই চোৱা। উপলব্ধ হৈ আছে।
আচ্ছা আচ্ছা মই ইহতি- গা ধুই আহি কেনে যদি আকৌ যদি গাটো সিজা ভিজা হৈ যায় মানে আঠা আঠা হৈ যায় ঘামত। আকৌ ধুই আহো ৰাতি মোৰ তিনিবাৰ চাৰিবাৰ হৈ যায়।
কি কি কোৱা তিনি চাৰিবাৰ।
এইটো সঁচা কথা।
অঁ হয়। নাই ইমান নহয় দিনত মোৰ হৈ যায় বেছি ৰাতি নহয় মানে ইমান। মানে আগতে হৈছিলে যে তাকে এতিয়া ৰাতি নহয় মানে মোৰ।
হুম হুম ঠাণ্ডা দিনত বাৰু নহয় ৰাতি।
ঠাণ্ডাতো নহ'ব এইটো গৰম দিনৰ কথাহে।
উহো -
গৰমতো গৰমতে যেয়া বেছি মানে একচেচ গৰম লাগী থাকে তেতিয়া কোলা প্ৰথা। ঠাণ্ডা পানী লৈ আহি অলপ গামোচা চামোচানে ঠাণ্ডা পানী জিকাই- গাটো মানে মুচিল অলপ ভালকে কিন্তু মানে গা ধোৱাতটো নহয় মানে গাত- ধুবলৈ গলে আকৌ ঠাণ্ডা চাণ্ডা লাগি যায় ধোৱাৰ পিছত মানে ইমান- এই নহয় দুবাৰ মান হ'লে এেনে অলপ হাত চিটা বা়হিল। ৰাতিপুৱা উঠি এতিয়া ক্লাছ ছাল্ল যাম তেতিয়া একদম অৱস্থা বেয়া নকৰৰ পৰা পানী পৰিছে নাকৰ পৰাই। সেনেকালে মাথা এটা বিষাই থাকে তাৰ পৰা বাদ দিলো মানে ত গা ধোৱা ৰাতি।
উমঁ হুম।
হয়ঁ।
মই ধুব পাৰোঁ।
আমনিচিনা নহয়।
উমঁ উমঁ সেইয়াই আৰু মোৰ ডেইলি ৰুটিন বা পাছত বাকী তোমাৰ কোৱা?
বাকী মইও এতিয়া ঘৰতে আছো এতিয়া মই গৰম বন্ধই চলি আছো মানে গৰম বন্ধ শেষ কি নাই বাই। কিন্তু যোৱা নাই মই এতিয়ালৈকে যাম অলপ দেৰিকৈ যাম এই বাৰু অহা সোমবাৰে ট্ৰেইন হৈ গ'ল। সোমবাৰে যাম এই ঘৰত থাকোতে ৰাতি ন। অঁ মই টোপি পৰা উঠো উঠি কেনে- এ নটাত আঠটা নটাতে উঠো তুপনীৰ পৰা টাইম চেম হ'লে আগা পিছা হৈ যায় কেতিয়াবা দহটা এঘাৰটা বাজি যায়।
উমঁ হুম।
আগফালে ভয় কৰে লেটিন টোপনি মাৰ মাৰি থকা নহয় মানে মা- মায়ে উঠাই দিয়ে মায়ে একদম হাল্লা চিল্লা কৰি কিনে তপুনি উঠাই দিব যে এই উঠ উঠ উঠ। দেছী চেৰি হৈ গ'ল বুলি কিন্তু তাতে মানে কি- লেটিনা যদি ষ্টাডি থাকে বা লেটনা যদি কাম চাম থাকে ত' তাৰ পিছ ৰাতিপুৱা দে- কি উঠো নায় আমি তুপনী পৰা।
আচ্ছা।
গোই দেৰি হৈ যায় য ঘৰত তোমাৰ ৰাতিপুৱা নটা বজাত উঠি কিনে উঠি কিনে অলপ ওলাইক ঘৰত মা দেউত মাৰ কাম চাম কৰি দি-
উমঁ হুম।
আৰ ঘৰত পাই সৰু সুৰা কাম থাকে যেনেকৈ ঘৰ বিছনাচনা উঠাই দিওঁ। বিচনা উঠাই অলপ- চয়াৰ থঠিয়াৰ আছে, বা এইফালে গদে চকেছ বিলাক এইবিলাকো মচি গচি দিম। ঘৰ নাই খাল খাইছে দিও অলপ সৰু সুৰা কাম কৰি কেনে এতিয়া লগৰবলাক থাকে, লগৰ বিলাকৰ লগত অলপ বাহিৰত ওলাই যাওঁ বা কেতিয়াবও যদি দোকানত থাকে। ম লগৰ মানে এজন দোকানত যায় আৰু এজন কলেজত যায়। ত', কিত কেইটা নাথাকে আৰু সিহঁতকেইটা ত, যেয়া নাথাকে। তেতিয়া ঘৰতে বহ থাকো ঘৰতহৈ থাকে মুভি চুভি চাওঁ গেম চেম খেলো ফিল্ম চিলম চাই থাকো।
হম', হুম,
চাইনেকৈ যাই থাকে। পিছ দুপৰ গা ধৰি আহ আকৌ পিছত অলপ ৰেষ্ট ৰেষ্ট লৈ ভাত পিনী খাই দিওঁ। ভাত পিনি খাই কেনে তোপনি বাৰু মই ভাত চাত খাই কি নাই। টোপনি মাৰি আবেলি টোপনি কৰি উঠো য, আবেলি লগবিলাক আহি যায়। নাই। নাই। আবেলি টোপনি প উঠো পচ ট মান উঠি ন ম চাই থাকো বাকী এতিয়া বাহ ফুৰি আহো পিছত লগৰ বিলাক আহে ছয়টা চাৰে ছয়টাম বজাত আহাৰ পিছত আকৌ ওলাই যায়। বাহিৰৰ ফালে ওলাই যায় ন, ঘূৰি চুৰি কিবা খা খোৱা ওলোৱা কৰি সেইকাৰনে আকৌ আঠটা নটা মানৰ ঘৰত আহি যাওঁ। কেতিয়াবা লেট চট কেতিয়াবা হৈ যায়। নৰ্মেলি আঠটা নটাত আহি যাওঁ ঘৰত। ভাই কিনে আকৌ ভাত চাত খাই কিনে অলপ ৰেচেছ মানে নোবাইল চত চাই থাকে চাই থাকো। চাই ঘৰত মা দেউতা অলপ কথা পাতো এতিয়া অলপ মানে বাজ বা জনী আহিছে মানে, আৰু বা ছোৱালী এজনী আছে, মান জইণ্ট ফেমিলিটো ত', খুৰা ছোৱালীজনী ত মানে ত বাৰ্ম ছোৱালীজনী আছে। ত', তালৈ অলপ খেলিছিল চাকো মই খেলিছো ৰাতি এঘাৰটা বাৰটামান টোপি মাৰিলোঁ। কেতিয়াবা জল্দি টো কুনিম আৰু কেতিয়াবা কেতিয়াবা
উম', হু, হু,
মে ঘৰৰ দিনটো মানে একদম মানেিল মানে একদম কোনো টেনচন নশচন নাই। ফুল মাজে একদম আৰাম ৰিলেস মানে
ভালে,
তাতে থাকিলে। ৰাতিপুৱা সেইটো নটা বজাত উঠো তাতে থাকিলে। উঠি কেনে গা পা ধুই ফ্ৰেচ ফ্ৰেছ হয় কেনে ধুনীয়াকে নচতা আষ্ট্ত কৰো। হে
তাৰ পিছত ইউনিভাৰ্চিটি যোৱা আৰু
অ', ক্লাছত যাওঁ ক্লাছ চ এটা বজালৈ ক্লাছ পছ ডৰটা বজাৰ ক্লাছৰ পৰা আহি কিনেকৌ ভাত চাত খাই কিনে আকৌ আঢটা বজাৰ পৰা চাৰ পাঁচটা বজালৈ ক্লাছ আকৌ ছাৰটোক পাঁচটা বজাত তাৰ ক্লাছৰ পৰা আহোঁ আহি কিনে অলপ ৰেছেছ লওঁ বে লগবিলাক অলপ বাহিৰ ওচৰত যাওঁ। জাগেনে খলোৱা কৰো। এনে কথা পাতো চাহ খাওঁ আদ্দা চাদ্দা মাৰো। আকৌ ৰুম আহিে অল মোবাইল চত চাই থাকো চাই কিনে আকৌ ভাত চাত বনাই ভাত চাত খাওঁ। খাই কিনে অলপ গেম চেম খেলো। মই গেম খেলি থাকো। মই খেলি কিনে আকৌ অলপ অলপ পঢ়া শুনা কৰো।